হেল্লো।
খুজ কাঢ়িব গলি।
হেল্লো।
অ খোজকাঢ়িব গলি নে?
অ খোজ কাঢ়িব ফিল্ডত যোৱা নাই চোতালতে খোজকাঢ়ি আছোঁ।
মইয়ো যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বৰষুণটো ভাল নহয় কাৰণে বতৰটো নগলো আৰু।
উম এই ফিল্ডখন বোকা হৈ আছে।
অ হয় নেকি?
চোতালতে খোজকাঢ়ি আছোঁ।
পানী হয় তহঁতৰ আজি কালি বৰষুণ দিলে পানী নহয় ন?
অ চোতালত পানী হোৱা নাই। এতিয়া বালি মাটি দিলোঁ যে এই তেতিয়া বহুত আগতে বেছি বৰষুণ পানী হ'লে হয় আৰু। পানী হোৱাৰ দিনত তেতিয়া খাল চাল ভৰি গ'লেহে পানী হয় এনে নহয়।
অ মানে তাকেই দে অ। অ পানীতো খহি লৈ যায়।
অ পানীটো খহি লৈ যায় মই সেইকাৰণে এতিয়া খোজ কাঢ়ি থাকোঁ আৰু হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।
মা।
কি কৰি আছ শুনা নাই নেকি? কি? কৰ'বাত গৈছিল মই শুনা নাই অ অ। এতিয়া শুনিছোঁ।
অ ইটো ৰুমৰ পৰা সিটো ৰুমলৈ গ'লেও নুশুনে নেকি?
অ নুশুনে চাগে নেট নাপায় চাগে।
একেটা ৰুমতে থাকিবি। এতিয়া চাহ তাহ খালি।
চাহ খোৱা নাই বনোৱা নাই বনামহে কাপোৰ গিটা আনিব গ'ল যাওঁ। গৈছিলোঁ আকৌ উভতি আহিলোঁ আনিমে বোলো ৰ।
অ মই চাহ খালো। শুলো অলপমান। শুই উঠি চাহ খালো। খায় লৈ পেলাই তাৰ পিছত বোলো এতিয়া খোজ কাঢ়ো অলপমান। এয়া দহ হেজাৰ হ'ব। হব বেছি নাই খোজকাঢ়িবলৈ।
কিমান হে এঘন্টাট হয় নে টাইমটো। দহ হাজাৰত।
এই মই ৰাতিপুৱা অলপমান খোজ কাঢ়ি থওঁ যে।
অ
তাৰ পিছত ৰাতিপুৱা আধা ঘন্টামান পঞ্চল্লিশ মিনিট মান খোজ কাঢ়ো আকৌ ভেতি পেলাই কাঢ়ো এনেকে কৰি দহ হাজাৰ।
অ ভালেই কৰিছ দে।
অ এঘন্টামান হল খোজ কাঢ়া।
অ এঘন্টাত বহুত টা এঘণ্টা উম ভালে কৰিছ নিজৰ হেৰিতো নিজে ৰাখিব লাগে হয়। শৰীৰক সেইটো।
উম উম উম
তাজাই
অ হয় আকৌ বেমাৰ হ'লে। কি হ'ব ন নহয় ওজনটো বাঢ়ি। যায় যে।
এই ওজনতটো বাঢ়ি যায় সেইটোয়ে উম।
আহি গলে বিষ হয় হাত ভৰি খোপা বিষ হলে দিগদাৰ হয় হয় খোজ অ ওজনটো বাঢ়িলেই বিষ হয় ভি ভৰিয়ে ভিৰ ল'ব নোৱাৰা হয় ন।
অ সেইটো কাৰণে কিজানি।
উম।
ওজনতটো কমাবৰ কাৰণে এতিয়া হে খোজ কাঢ়িলে বাৰু কমে। কেতেয়াওঁ নকমে নহ। খোজ কাঢ়ো।
নকমে কিন্তু গাটো পাতলা লাগে অ বহুত পাতলা হয়। উম উম উম।
চলা আছে নেকি তহঁতৰ সেইপিনে?
ভিম কল গছে নাই আমাৰ।
অও অহ। পচলা খালে ভাল বোলে উম হেৰি হয় কমে।
উম উম উম পচলা পাবলৈ নাইকিয়া হ'ল আমাই বেলেগ বেলেগ ফলহে আছে যে ভীমকলটো নাই।
অ ভীম কলৰহে খাই ন বেলেগ কলটো নে
অ ভীমকল আৰু আঠিয়া কল খাই আঠিয়া, কলো নাই ভীমকলো নাই। এক দকা আছিল অ নোখোৱা হল আগতে আছিলে বিম কল ঢেৰ হেখাপা হেৰিয়ে খাই খাই পেলাই বাদুলিয়হে খাই মানুহে না, খাওঁৱে ন? ইমান গুটি আচলতে সিহতৰ ভালে সে ন
সেইটো গুটি কেইটা এৰুৱাই সেইটোহে খাব লাগে গোট। তি খিনিছ চালি ল'ব লাগে কিবা এটাত পিঠাগুৰি সানি জলপান কৰে সানি ল'ব লাগে তেনেকে ভাল বৰ ভাল পাওঁ মই তেনেকে খাই কৱাই গুৰি বা হেৰি
উম উম অ চালি পেলাই ভীম ক কলটো সানি ল'ব লাগে।
লব লাগে গুটি কেইটা পেলাই দিব লাগে আৰু সেইকটো হক তিউ হয় লৰা আছিল খুৱাপ, বৌ ভাল সেটো,
খোৱ বোৰ ভাল অ সেয়াই মানুহ এজনে কৈ থাকে নহয় ভীমকলৰ সেয়া, কিবা কৰি পেলাই জলপান এটা বনাই দিয়ে নহয় পেকেট থাকে। সেই পেকেট উম সে টো পেকেট সৰু ল'ৰা ছোৱালী খুৱাই, কিবা নাম মনতটো কৈছ চছিলে সেইটো ফিট থিম ফিথ ভিম উম উম।
অসমতে বনাইছে ছাগৈ সেইটো। অসমীয়া মানুহে।
অ'জানো অসমতে বনাইছে নে ক'ত বনাইছে। আৰু সেইটো অৰ্ডাৰ দি আনি পেলাই খাব দিয়ে। সেইটো বোলে ডাঙৰ মানুহে খুৱা ভাল চুগাৰ-তুগাৰ নাথাকে আৰু সেইটোত সেই জলপানটোত। হেল্ল'। হেল্ল'। হেল্ল' আকৌ কৰবাত
কতো যোৱা নাই অ' মই শুনি আছো।
কিয় নুশুনা, নুশুনা হৈ যায় গৈ?
এ শুনি আছো মই, তইহে শুনা নাই।
অ'। কিয় নুশুনা হয় যে, তই কৈ থাকিলে মই নুশুনোৱা আক ন' নেটৰই কিবা গণ্ডগোল হৈ থাকে।
অ নেটয় হৈ থাকে, মই তেওঁ কৈয়ে থাকো মানে, কাটা নোযোৱালৈকে মানে ফোনটো। ত ক'ৰবাত তইৰ বুলি পেলাই পাতিয়ে লম বোলো, একেবাই বোলো আৰু আকৌ তোক কেতিয়া লগ হম বোলো।
অ', আকৌ কামত যোৱাৰ পিছত আকৌ, কৰিবলৈও দিগদাৰ ন?
কৰিবলৈও দিগদাৰ। সেইকাৰণে বোলো মই বোলো শুনা নাই নাই আৰু তাই শুনা নাই নাই মই কৈ থাকিম বোলো।
অ 'এবাৰ নহয় এবাৰ শুনিম তোন ন?
অ এবাৰ নহয় এবাৰ শুনিবি নহয়, কিছুমানে আকৌ কাটিয়ে দিয়ে থাক আ'কাটি দিবই নালাগে।
অ কি জানা মানে এ ছোৱালী এজনী হেৰি ল'ৰা-ছোৱালীক কিবা খোৱালে ভালকে খুৱাব লাগে, বুজিছ। এইয়া আমাৰ ওচৰতে ছোৱালী এজনী সৰু ছোৱালী এজনী হাঁহৰ মাংস খাবলৈ দিলে। তাৰ পিছত ছোৱালীজন তোন কাঁইত গৈ পেলাই ডিঙিতে লাগিলেগৈ তাৰপিছত ডিঙিত লগা পিছত ছোৱালীজনী কাহ হৈ থকা হল। কাহি-কহি তেজ ওলাই তাৰপিছতে হেৰি চিভিলত দেখুৱালে আমাৰ চিভিলত। চিভিলত ধৰিবই নোৱাৰিলে পিছত গুৱা গুৱাহাটী লৈ গ'ল, গুৱাহাটীত নিওঁতে এক ছে আৰু কিবা-কিবি কৰোতে ধৰা পৰিলে হাঁহডাল এ হাঁহ মাংস অ হাঁ ডাল ডিঙিত লাগি আছে। তাৰপিছত ডক্তৰে কলে অপা চন কৰিব লাগিব বুলি। এতিয়া চালে ন? অপাৰচন কৰিব মানে এ ঠিক কৰিলে তেনেকোৱাতে মানে মানুহ ঘৰ দুখিয়া যে ক'লে আমি জি এম চিতে নিপেলাই আও অপাৰচন কৰোঁগৈ নেকি তাৰপিছত ক'লে ঠিক আছে নহ'লে যাওক ডক্টৰে ক'লে। জি এম চিএইচত লৈ গ'ল। তাৰপিছত তাতে ডক্তৰে পৰীক্ষা পাতি কৰি পেলাই হেৰি দিলে। ঔষধ পাতি দিলে আও পাচ অপাৰেশ্যন কৰিব ঔষধ পাতি দিলে কুমলিবৰ কাৰণে তাৰপিছত অপা ৰেশ্যন আজি কৰিব আ ধৰি ল। ছোৱালী জনীক টা ফুগিয়াব দিলে হা বেল নতা। তাৰপিছত ফুকিয়াই দিওঁতেই হাড়ডালেকে ওলাই আহিছে।
অহ
হব লগীয়া নহ'ল আ
হল আও জি এম চিএইচত ন ভালে চোন হা।
জান
চ চৰকাৰী ডক্তৰ আৰু বোজি পায় হয় কি
অ বুজি পাই এতিয়া ন। শৌচাল অপাৰেচন কৰা হয় দেচোন। পইচা পাতিও গ'ল হয় ন।
অ ছোৱালীজনী ঘুনিয়া
অ ধুনীয়া হ'ল হয় সেইকাৰণে বোলো ল'ৰা ছোৱালীক কিবা খোৱালে একে ভালকে খুৱাব লাগে ন?
অ চাই ছিতি নি? বিলা হন।
তি নিজে বাচি
নিজে বাছি খোৱালেও মঙহ খিনি দিব লাগে নিজে খাব দিব বই নালাগে সৰু ল'ৰা ছোৱালীক।
উম।
বৰ দেনজা মাছ কাটা এডাল লাগি গিলে ইমান অশান্তি লাগি থাকে।
অ যোনহতক কবি যোনহতক কবি সেনেকে ল'ৰা ছোৱালীক বস্তু দিলে বেছি বেছি খুৱাব ন কেনেবাকে গৈ পেলাই লাগি। যাবগৈ। বুজিহে নাপাব ন উম সৰু ল। গিলে দিগদায়।
দিগদাৰ আক মই সেইকাৰণে আগতে বাচি বাচিয়ে দিওঁ হেতকি। এতিয়াও মাছ হয় নাজানে বাচি বাচি দিও যে আগতে।
অ।
মো মাছ কাটা খুব লাগি ধৰে নহয় মই এবাৰ তেনেকে পাঞ্জাৱত আছিলো। মাছ কাটা লাগি ধৰিলে ন হয়। একবাৰে ইমান ভাত খাই দিছো কল খাইছো তেও মানে যোৱা নাই। তা পাকে। কাটাডাল মই মানে চুইও পাও এনেকে টানি দিলে নাহে আগলিটো সোমোৱাই দিওঁ। তাপা কি কৰিছে আমাৰ সিহঁত পাপাক। হে। কাটিং পলিয়া যে। কাটিং পিলিয়া যে ইয়া। হেৰি যে ইয়া স্কু ড্ৰাইভাৰ লগত থাকে যে কাট।
অ অ অ।
সেইডাল দিয়ে সেইডাল ভিতৰত সোমোৱাই দি একে কাটিং পিলিয়়ডাল দি উলিয়াই আনিছে। হেৰি কৰি ধৰি পেলাই এনেকুৱা হৈছিলে মানে।
নে তেনেকে হেৰি লাগিলে নেমু টেঙা পানী অলপমান। নিমখ মিছল কৰি পেলাই খাই দিবি।
আচ্ছা নেমু টেঙা পানীয়ে নিমখে।
অ গোলি পেলায়।
অ।
কাইট দাল লাগা ল। লগে লগে খাই দিবি নহই।
অ অ অ মই একে বহুত লাগে দেই ম মাছ। ছ মাছ খাব ভয় লগা নিচিনা হৈছে তেও খাওঁ আও
উম আমাৰ মা জনীও সেইদিনাখন লাগিছিল দেই হ'ব দে ন
দে হ'ব দে অ অ মই কাপোৰ আনো গৈ